আৰু'
হেল্ল' অঁঃ শুনা পাইছানে?
অফ
আহ কি কৰি আছা তুমি?
এয়া শুই উঠিছো হে তুমি?
অ অ অ এই ময়ো এই শুই উঠিছোঁহে বাৰু তাকে বাকী খবৰ খাতি ভালনে
খবৰ খাতি ভাল ভাল তোমাৰ?
অ এই মোৰো ভাল ভাল তাকে ভাবিলো আজি মানে আহ এটা আকৰ্ষণীয় বিষয়ত অকমান আলোচনা কৰো বুলি ভাবিলো।
আহ বাৰু কোৱাচোন।
অঁ মানে বিষয়টো হৈছে মই যদি তোমাৰ দেশৰ প্ৰধানমন্ত্ৰী হওঁ গম পাইছা নাই তেতিয়া মানে কি কি কৰিব পাৰো মানে কাম? আচলতে তুমি বিষয়টো কেনেকুৱা পাইছা? চ আচলতে
বিষয়টো বেয়া নহয় বাৰু, আকৰ্ষণীয় বিষয়ে বাৰু বাৰু কোৱাচোন বাৰু।
অঁ তাকে গম পাইছ নাই মই যদি তোমাৰ অঁ এতিয়া আমাৰ দেশখনতো তোমাৰ বেলেগ দেশতকৈতো বহুত পিছপৰি আছে হয় ন হয়
হয় হয়।
অ মই সেইটো কাৰণে মানে কি কৰিম আৰু আমাৰ শিক্ষা ব্যৱস্থাটোও চাবা চোৱাচোন মানে কিবা বহুত পিছপৰা হৈ আছে। আ
হয়
তোমাৰ আমাৰ দেশত এতিয়া তোমাৰ বৰ্তমান যিমান সমূহ প্ৰব্লেম আছে গম পাইছা নাই তাৰ আচলতে মোৰ মতে তোমাৰ তাৰ মূলটোৱে হৈছে আচলতে শিক্ষা।
ক্ষা
আমাৰ শিক্ষাৰ শিক্ষাৰ আহ অভাৱৰ ফলতে তোমাৰ কি হৈছে তোমাৰ আমাৰ দেশখনত তোমাৰ দৰিদ্ৰতাৰ সমস্যা নিবনুৱা সমস্যা সমস্যা হে বিলাক সমস্যাই দেখা দিছে গম পাইছা নাই গতিকে মই প্ৰথমেই আচলতে শিক্ষা উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিম গম পাইছানাই।
হয় হয়!
প্ৰতিজন শিশুৱে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম। এতিয়া তোমাৰ কি হয়? তোমাৰ অ এতিয়া তোমাৰ কি হয় মানে সৰু সৰু ল'ৰা ছোৱালী বিিলাকক তোমাৰ ঘৰৰ পৰাও দেখিছা নাই মানে তোমাৰ, মানে স্কুললৈ পঠিয়াবলৈ মন নকৰে পতককৈ
হয় হয়!
অ তোমাৰ মই যদি শিক্ষাৰ ওপৰত যদি তোমাৰ মই অধিক গুৰুত্ব দিওঁ এতিয়া। তেনেহ'লে সেইটো ভাল হ'ব। বেয়া হ'ব বাৰু
সেইটোতটো বহুত ভাল কথা হ'ব।
অঁঃ তাকে ময়ো সেই ভাল হ'ব বুলিয়ে মই তোমাৰ সেইটো কথা কৈছো মানে শিক্ষাৰ ওপৰত গুৰুত্বটো দিম বুলও ঠিক। তাৰপিছত তোমাৰ অকলে আচল্ততে মই শিক খাবওৰতেতো গুত্ব দে নহ'ব হয় নহয়।
নহ'ব নহ'ব নহ'ব।
ত তোমই কি কৰিম। স্বাস্থ্যয় স্বাস্থ্য খণ্ডৰ বাবেও মানে স্বাস্থ্যৰ ওপৰতো অতি মানে গুৰুত্ব প্ৰদান কৰিবম ম চাননে, এতিয়া তোমাৰ কি হয় তোমাৰ আমাৰ দেশখনৰ প্ৰায় তোমাৰ নব্বৈ পাৰ্চেণ্ট নব্বৈ পাছ। চন লোক আচলতে বেমাৰৰ বেমাৰৰ দাহ আচলতে, বেমাৰত ভুগি আছে। আলতে তেওঁলোকে
উম উম।
গতিকে তোমাৰ কি হয় উপযুক্ত চিকিৎসা পোৱাই নাই এতিয়ালৈকে ভালকৈ
হয়!
গতিকে তোমাৰ উপযুক্ত চিকিৎসা নবৰ বাবে কি হৈছে তোমাৰ বহুত মানুহৰ মৃত্যু মুুখতো পৰিছে।
মৃত্যুৰ হত পৰিচয় হয়। হয়।
অ সেইটো কাৰণে মানে মই তোমাৰ এই গ্ৰাম গ্ৰাম্্য অঞ্চল মানে যিসমূহ গাও আৰু দু গম অঞ্চল সেই অঞ্চলসমূহত। কি কৰিম সেই শিকি থা যিটো সেৱা, সেই শিক্ষাৰ সেৱাটো মানে উপলব্ধ নাথাকে যে,
হয়।
স অ সেইকাৰণে মই সেই সেই অঞ্চলসমূহত তোমাৰ চিকিৎসা সেৱা উপলব্ধ কৰাৰ চেষ্টা কৰিম।
হয় হয়!
আৰু আৰু মানে সকলো নাগৰিকেতো তোমাৰ সুলভ সুলভ চিকিৎসা। চিকিৎসা আচলতে লাভ কৰিব লাগিব। গতিকে মই তাৰ ওপৰত ক কঠোৰ ব্যৱস্থা লম মানে
হয়
তোমাৰ সেইটোতো মাৰ মই তোমাৰ শিক্ষাৰ কথা আৰু তোমাৰ হেৰি আ ৰু ক্ষা কথাটো মই তোমাক অকণমান ক'লোৱেই অঁ তাৰপিছত আকৌ আমাৰ দেশখনত আৰু এটা প্ৰধান সমস্যা আছে কি গম পাইছানে বেকাৰত্ব মই তোমাক কৈছিলো মানে এতিয়া এই উদাহৰণ হিচাপে মই তোমাক কৈছিলো তোৱে। এ এতিয়া তোমাৰ কি হয় তোমাৰ বহুত মানুহ বেকাৰ বে কাৰ হৈ ঘৰতে বহি থাকে মানে
হয় নিবনুৱা সমস্যা এইটো
অ সেইটো মানে মই তোমাক। সেই এইটো মোৰ শিক্ষিত নিবনুৱা কথা কৈ আছো।
উম উম উম পাইছো পাইছো
অ এইটো গম পাইছা নাই মানে এইটো তোমাৰ কেনেকে সমাধান কৰিম ইয়াৰ মানে সমাধান কৰিবলৈ কি উপায় গম পাইছানে
হয়
সটো তোমাৰ বেকাৰত্ব সকল বা নিবনুৱাসকলৰাল কাৰণে সটো তোমাৰ পৰ্যাপ্ত পৰিমাণৰ আমাৰ দেশত চাকৰিৰ অভাৱ হয় নহয়
হয় হয়।
হয় গতিকে আমি কি কৰিব লাগিব নতুন উদ্যোগ স্থাপন কৰিব লাগিব। দক্ষতা অ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু আত্মনিয়োগৰ সুযোগ বৃদ্ধি কৰি কি কৰিব লাগিব গম পাইছানে যিসকল আমাৰ উঠি অহা যুগ যুৱক যুৱতী সেই যুৱক যুৱতীসকলৰ বাবে অধিক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব
হয় হয়
গতিকে মই সেই সেইটো সেইটো পদক্ষেপ গ্ৰহণ কৰিম বুলি ভাবিছো
হয়
অ তাৰ পিছত। তোমাৰ ধৰি লোৱা এতিয়া মই সেই বেকাৰত্বৰ কথাও কলো
উম
তোমাৰ আচলতে আমি অকল সেইখিনি কাম কৰিলেই নহ'ব যিহেতু মই প্ৰধানমন্ত্ৰী হিচাপে হয় নহয়।
আহ
প্ৰধানমন্ত্ৰী হিচাপে কি কৰিব লাগিব অ আমাৰ এৰিয়াাত তুমি দেখিছা আমাৰ পৰিৱেশটোতো অৱস্থা বেয়া বহুত বেয়া বৰ্তমান
উ উ।
পৰিৱেশ পৰিৱেশটো ধ্বংস হৈ গৈছে দিনক দিনে পৰে পৰিৱেশটো এতিয়া বৰ্তমান ভাৰসাম্য বস্থ তাত নাইয়ে।
নাই নাই
গতিকে আমি সেই পৰিৱেশৰ ওপৰত অকমান মানে অকমান নহয় অতিকৈ মানে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব অ আমি অ অত্যাধিক গছ গছনি ৰূপণ কৰিব লাগিব
ৰূপান গগলে আহিব
ব্যৱহাৰ হ্ৰাস কৰিব লাগিব অ আৰু মানে কি কৰিব লাগিব সেই পৰিষ্কাৰ শক্তিসমূহৰ ব্যৱহাৰটো বৃদ্ধি কৰিব লাগিব
হয় হয়
উম গতিকে মোৰ মানে সেই পৰিয়ে পৰিৱেশৰ সুৰক্ষা সেই পৰিৱেশ সুৰক্ষাটো মোৰ মানে। উম। ডাঙৰ ডাঙৰ এটা পদক্ষেপ হ'ব
হয় হয়
গম পাইছা নে। আগত সেইটো মই বাৰু প্ৰধানমন্ত্ৰী হলে মই এনেকুৱা কিছুমান কামেৰে আমাৰ দেশখন মই উন্নত কৰিবলৈ চাম
হয় হয়
এতিয়া তুমি মোক কোৱাচোন তুমি যদি প্ৰধানমন্ত্ৰী হোৱা তেনেহলে তুমি ধৰি লোৱা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিবা
এয়া তুমিটো এতিয়া মোৰ বিষয় কেইটাতটো কলাই
কলু কলু হয়
তাতে তোমাৰ, এতিয়া বিশেষকৈ চাবলৈ গ'লে এই চৰকাৰে যিটো, তোমাৰ ৰেচন যে দিয়াৰ ব্যৱস্থা কৰিছে। চাউল হওক অ, তেল হওক। নিমখ‌ও আৰু এই, মোৰ? সেই বস্তু খিনি দিয়া বন্ধ কৰিব লাগে। কাৰণ সেই বস্তু খিনি যেতিয়া? যেতিয়া মানুহে পাই যায়। তেতিয়া মানুহৰ মানে কাম কৰিবলৈ মন নোযোৱা হৈ যায়। কাৰণ যেতিয়া ফ্ৰী কে বস্তুটো পোৱা যায় তেতিয়া কামৰ প্ৰতি মানে মন। কৌ নোযোৱা হয় আক কাম কৰিবলৈ মন নোযোৱা হয়। মানে এনেকু এনেকুৱা লাগে যেন কিয়নো এনেই কাম বোৰ কৰিব লাগে এনেই দেখোন খাবলৈ পাই আছো। খাবলে লাগে কিন্তু। চাউল লাগে, দালি লাগে, তেল লাগে সকলো দিয়ে আছে, নিমখ। সেইবোৰতো দিয়ে আছে। সেইকাৰণে, সেইবোৰ মানে আ আঁতৰাই দিব লাগে। সেই তেতিয়া নিবনুৱা সমস্যাটো মানে অলপ হ'লেও কমিব।
কমিব কমিব। নিশ্চয়-নিশ্চয় তাকে তুমি এটা ভাল কথা কৈছা।
উম
আৰু কিবা ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছানে তুমি
আৰু তেনেকে সেয়া যাতায়তৰ, যাতায়াতৰ যিবোৰ ৰাস্তা ঘাট সেইবোৰ ভালদৰে নিৰ্মাণ কৰি দিম যি গ্ৰাম্যাঞ্চলত যি কেথা, তুমি যে কৈছিলা, সেই প্ৰদান কৰাৰ কথা তাত চিকিৎসালয়বোৰ বনোৱা হ'ব। তালৈ যাবলৈ এটা মানে সু পথো লাগিব সেই পথো নিৰ্মাণ কৰিম আমি
হয়-হয়-হয়। অতি গুৰুত্বপূৰ্ণ কথা কৈছা। এতিয়া তোমাই কি হয় অঁ আমাৰ গাঁৱলীয়া ৰাস্তাবলাক বিশেষকৈ মানে বহুত বেয়া থাকে আৰু তোমাৰ? এখন তোমাৰ গাড়ী বা এখন ওৱান জিৰ এইট-ওৱান জিৰ এইটে তোমাৰ কি হয়। এজন পেচেণ্টক নিবলৈ-হ নিবলৈ, তোমাৰ যিটো-যিটো ৰাস্তা তোমাৰ
এই, হয় -হয়।
আচলতে আধা ঘণ্টা তা, এক ঘন্টা পৰ্যন্ত লাগি যায়।
লাগি যায়-লাগি যায়।
কাৰণটো হৈছে, তোমাৰ সেই ৰাস্তা-ঘাটটো উন্নত নহয়।
উন্নত অঁ।
ৰাস্তা ঘাটবোৰ পকী নহয় যাৰ বাবে আমি ভালকৈ মানে সেই দ্ৰুত গতিত আমি সেই ব্যক্তিজনক ৰোগীজনক আমি চিকিৎসালয়ত আচলতে ভৰ্তি কৰিবলৈ অসক্ষম হওঁ। হয় নহ
সেয়া, হয়-হয়।
গতিকে সেইটো আমি তুমি ভাল কথা কৈছা আমি সেই গাঁৱলীয়া আচলতে গ্ৰাম্যাঞ্চলৰ যি। ৰাস্তা ঘাট সেইসমূহ আচলতে আমি নিশ্চয় উন্নত কৰিবলৈ চেষ্টা
উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে হয়।
আকৌ তাৰ লগতে তোমাৰ আৰু এটা কথা কি গম পাইছ নাই, আমাৰ এতিয়া তোমাৰ এই দেশখনৰ মানে বহুত দুৰ্নীতি হৈ আছে গম পাইছা নাই।
হয়-হয়। বহুত দুৰ্নীতি হৈ আছে।
গতিকে সেই দুৰ্নীতি ব্যৱস্থাই অ', দুৰ্নীতিৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
হয়-হয়।
অ। তোমাৰ ই কি, মই কি কৰিম তোমাৰ দুৰ্নীতি বিৰুদ একদম পুৰা কঠোৰ আইন লৈ আহিম গম পাইছানে। যাতে তোমাৰ, অ', আকৌ দুৰ্নীতি কৰিবলৈ যাতে অ', তেওঁলোক তেওঁলোকে দ্বিতীয়বাৰ সাহ নকৰে।
হ, ন। কৰে হয়, ভাবিবলগীয়া হয় অ।
সে-সে-সেইখিনিয়ে কথা। গতিকে? এ অ, এজন প্ৰধানমন্ত্ৰী হিচাপে মই তোমাৰ, সেইখিনি কাম কৰিবলৈ চেষ্টা কৰিম। দেশখন দিনক দিনক মানে যিমান পাৰো সিমান আচলতে উন্নত। কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ কি কৰিম জানানে মই যদি দেশৰ প্ৰধানমন্ত্ৰী হওঁ। তেনেহলে শিক শিক্ষা স্বাস্থ্য, তাৰপা কৰ্মসস্থা, সংস্থা-সংস্থাপন। কৃষি আৰু পৰিৱেশ উন্নয়ন নৰ বাবে কাম কৰি এখন কি কৰিম গম পাইছা না শক্তিশালী। আৰু সমৃদ্ধ দেহ গঢ়ি। তুলিবলৈ চেষ্টা কৰিম।
হয়- হয়
কেই সেই ক্ষেত্ৰত তুমি - তুমিও যদি মানে প্ৰধানমন্ত্ৰী হ'ম বুলি ভাবিছা তেনেহলে তুমিও যদি প্ৰধান প্ৰধানমন্ত্ৰী হ'বা হওঁক। হোৱা তেনেহ'লে তুমিও সেই এই এনেকুৱা ধৰণৰ কামখিনি কৰিবলৈ চেষ্টা কৰিবা।
হয় - হয় কৰিম- কৰিম।
ভাৰত - ভাৰতখনক এখন দুৰ্নীতি মু - মুক্ত ভাৰত মানে গঢ়ি তুলিবলৈ।
পুলিচ আহ ', চিকি
অহ ', স্বীকৃতি দি দিব লৈছে। চেষ্টা কৰিবা। গতিকে সেইখিনিয়ে কথা। কথাখিনি। তাকে মই ব বলো সেই তোমাৰ হতে আজি অকমান তেনেকুৱা বিষয় এটাকে আলোচনা কৰো বুলি তোমলে ফোন কৰিলো।
হয় - হয়
অহ ', তাকে তেতিয়া আজিলৈ ৰাখিছো অহ', দিয়া।
ৰাখেইছো বাৰু হব।